হেল্ল'
হেল্ল'
অ কি খবৰ
ভাল ভাল তোমাৰ
মোৰো ভালেই দিয়া কি কৰি আছিলা
একো নাই এনে আছিলো কিনো কৰিম তুমি
ময়ো এই জাষ্ট ভাত খাই উঠিলো তাৰপিছত ভাবিলো তোমাকে ফোন এটা কৰো তুমি ভাত খালা
নাই নাই ভাত খোৱা নাই ৰবা
অ আচ্ছা আচ্ছা ইমান বৰ লাগিছে জানানে
তাকেই পাই বহুত বৰ হৈ আছো
বাকী একেইদিন মানে কলেজো নাই বন্ধ ঘৰতে আছো বৰে খাই আছো তুমি অনলাইন গেমিং খে কিবা কৰা নে মানে কিবা খেলা নে অনলাইন গেম
হা খেলো তুমি
অনলাইন গেমছ খেলোঁ বাৰু মইয়ো
কোনটো গেম খেলা
অ মই তোমাৰ অ সেনেকে একো পাবজি চাবজি এইবোৰ নেখেলো মই তোমাৰ এ লুডো নহল বা কেৰাম খেলো ৰোবলকছ বুলি এটা আছে সেই গেমটো খেলো তাতে মানে বহুত কেইটা গেম থাকে আ মানে আছে আৰু আৰু তোমাৰ কি ঊন খেলো
আচ্ছা আচ্ছা
স্কেবল বুলিও এটা আছে তাতে ড্ৰ কৰিব লাগে ড্ৰ কৰি পিনে মানে অ ধৰি লোৱা তুমি আৰু মই খেলিছো মই কিবা এটা বস্তু ড্ৰ কৰিম তুমি সেইটো মানে গেছ কৰিব লাগে যে মই কি ড্ৰ কৰিছোঁ সেনেকুৱা আৰু এ সেইবোৰে খেলো আৰু কিবা কিবি তুমি কি খেলা
মই এইবিলাক বেলেগ গেম নেখেলো অকল ফ্ৰী ফায় খেলি থাকো কেতিয়াবা মন গলে এনেই লুডো লুডো খেলো লুডু কেৰম এনেকে খেলো কিন্তু এনেই বেলেগ এক্সট্ৰা গেম ট্ৰাই কৰা নাই বাৰু কিন্তু বেছিকে ফ্ৰী ফায়াৰটোকে খেলো
হয় নেকি সেইটো বাৰু মোৰ ভাইটিও খেলে মই খেলিম বুলি ভাবো কিন্তু মই মই কিবা নাজানোৱেই খেলিব ভালকে নহয়েই মোৰ
ডাউনলোড কৰিবা আকৌ বহুত ইণ্টাৰেষ্টিং হয় মই শিকাই দিম কেনেকে খেলে একো বেলেগ একো নাই এনিমিচ থাকে তাতে তুমি মাৰিব লাগিব এনিমিছক
ৰাউণ্ড থাকে তিন ৰাউণ্ডচ থাকে থাকে অপনেণ্ট থাকে তুমি তাত জিকিব লাগিব ভিকৰ্তী লব লাগিব
আৰু তাতে তোমাৰ চি এচ ৰেং বুলি এখন মেটছ থাকে তাতে তোমাৰ ফ'ৰ ভী ফ'ৰ হয় অপনেণ্টত চাৰিটা প্লেয়াৰ থাকিব আৰু নিজৰ টিমত চাৰিটা প্লেয়াৰ থাকিব
তুমি নিজৰ চাইডৰ পৰা টিম মেটছ লৈ যাব পাৰা নহ'লে তুমি ৰেণ্ডমলিও কাবাডি খেলিব পাৰা আৰু চম বিয়াৰ ৰেংক বুলি কোৱা এটিম সেইটোত তোমাৰ ক্লাছ মাইনৰ ওপৰতো মানে হয় আৰু তো' সেইটোতো তুমি টু বি তো কৰিব পাৰা চ'ল' মে খেলিব পাৰা ফ'ৰ বি ফ'ৰো কৰিব প পাৰা
অ আচ্ছা আচ্ছা ইণ্টাৰেষ্টিং চোন গেমটো আৰু কিবা কেৰেক্টাৰো থাকে বোলে ৰিয়েল কেৰেক্টাৰ
ৰিয়েল কেৰেক্টাৰ কিছুমান আছেতিয়া আলোক চাল টি ৰিয়েলতো হেৰি কৰে মানে আছে
অহ এ তোমাৰ ৰিচেণ্টলি গুৱাহাটীত নে ক'বাত আহিছিলে নেকি যেনেকুৱা কেৰেক্টাৰ কেইটা ফ্ৰী ফায়াৰে মানে মই মানে গুৱাহাটীত নহয়তো ক'বাত আহা যেন পাইছিলো দে মই মানে ৰিলচত হে দেখা পাইছিলোঁ মাৰি ফ্ৰী ফাইৰত এতিয়া নাম কেইটা মই নাজানো কাৰণ মই নেখেলো যে হা
এনেই গুৱাহাটীত বোলে ন অসমত কোনোবা এনেকুৱা ইস্পত হেৰি আছে ক
হা কোৱা কোৱা কি কৈ আছা
গুৱাহাটীত মানে ই স্পৰ্টছ এনেকুৱা খেলিব পাৰি ন তাতে মানে তোমাৰ পইচা পায় জিকিলে ত' সেই তেনেকুৱা কোৱা হেৰি হৈ আছে বাৰু কিন্তু এনেই বেলেগ ৰিয়েল কেৰেক্টাৰ বোৰ যে আহিছে তেনেকুৱাকো গম পোৱা নাই
আচ্ছা তুমি খেলি পিনে কিবা পইচা পাইছানে
মই এনেই জাষ্ট ফ্ৰনৰ কাৰণে খেলো কিন্তু
আচ্ছা আৰু হেৰি কি কয় অনলাইন তেতেকে গেম পই পইচাও আছে মানে কিছুমান পইচা লগাব লাগে তাৰ পিছত পইচা পাওঁ বোলে সেনেকুৱা ক অনলাইন। গেম আছে
আছে আছে বহুত গেম আছে তেনেকুৱা ধৰা মই খেলা নাই কিন্তু দেই মই কলো চোন মই লুডু টো খেলিছো কেৰমটো খেলিছো অনলাইনত আৰু ফ্ৰী ফায়াৰতে বেছি থাকো আৰু
অ আচ্ছা আচ্ছা সেয়াই মানে মই অ মোৰ মহা এজন আছে তেখেত তে মানে অনলাইন গেম খেলে তাতে কিবা পইচা আগত লগাব লাগে হা এ লগাই পেনে তেনেকে অ পাই মানে ধৰি লোৱা তুমি এশ টকা লগাইছা তেতিয়া দুশ তিনিশ টকা কিন্তু এইটো মানে বেছ তন লাক আৰু তোমাৰ লাকটো যদি ভাল থাকে তেতিয়াহে। পোৱা পাই আৰু নহবাতো লছে হয় দিয়াচোন। প্ৰত্যেকবাৰেতো লাগ ভাল নাথাকে ন। এ সেনেকুৱা আৰু লাকৰ ওপৰত কথা এইটো মা বাৰু আমাৰ মহ। হাই পাইছে দেই ভালেখিনিয়ে পাইছে ধৰি লোৱা এশ দুশ টকাৰ লগাই হাজাৰ টকাই পাইছে। কিন্তু কেতিয়াবা আকৌ তেনেকে গুচিও যায় পইচা।
অ আছে বাৰু তেনেকুৱা গেম শুনিছোঁ বাৰু।
উম ত' ময়ো ভাবিছোঁ এবাৰ এনেকুৱা অনলাইন গেম ট্ৰাই কৰি চাওঁ আগত ইনভেষ্ট কৰিব লাগিব তেতিয়া। সেয়হে পাম বাৰু।
উম উম।
তুমিও ফ্ৰী ফায়াৰত তুমি যে ফ্ৰী ফায়াৰ খেলা। সেইটোতো অনলাইন ফ্ৰেণ্ডছে নে নে তোমাৰ ৰিয়েল কোনোবা চিনাকি অফলাইন।
সেইটো তুমি বৌথ কৰিব পাৰা তুমি অফলাইন ৰিয়েল ফেনটো লৈ যাব পাৰা আৰু অনলাইনো তাতে তুমি ৰেণ্ডমলি ফ্ৰেণ্ডছ পাবা যোনবোৰ ৰিয়েল পাৰ্চনে হয় মানে বহুত বেলেগ বেলেগ জেগাৰ পৰা তুমি ফ্ৰেণ্ডছ পাবা তুমি নি- নিজৰ জেগাৰ পৰাও পাবা আৰু তুমি আউট অফ আছামো পাবা
আচ্ছা হা। ভালেইচোন সেনেকুৱা হ'লে মইও খেলিম ৰবা তেন্তে মই অ মানে ডাউনলোড দিম ৰ'বা আজি।
হা কৰিবা।
বেলেগ আৰু অনলাইন গেম অ তুমি মোক শিক শিকাই দিবা আৰু বেলেগ কিবা ইণ্টাৰেষ্টিং অনলাইন গেম আছে নেকি যুনবোৰ মানে খেলি অলপ ইণ্টাৰেষ্ট লাগে।
আছে কিন্তু এতিয়া মই নেখেলো ন তেনেকে ক'লোৱেচোন খেলাৰ ভিতৰ। অকলকেইটাই খেলো তো সেইকাৰণে ইমান নাজানোঁ বাৰু বেলেগ গেমছৰ ক
আচ্ছা তোমাৰ এই পাবজি আৰু। বি জি এম আই অ মই সেইটোৱে ক'ব বিচাৰিছোঁ তোমাৰ পাবজি বি জি এম আই সেইবোৰ একেই নেকি? ন অলপমান অলমষ্ট মানে ফ্ৰী ফায়াৰ নিচিনা একে নেকি?
অ একেই হয়।
অ মানে মই দেখিছোঁ মই পাবজিটো খেলি পাইছোঁ হা নিজৰ ফোনত নহয় মোৰ লগৰৰ ফোনত। তে সেনেকে খেলিছিলোঁ ত' মানে একে লাগিল। ফ্ৰী ফায়াৰৰ নিচিনাই লাগিল আৰু মই মানে এক্সলি ফ্ৰী ফায়াৰো খেলি পাইছোঁ আগতে মোৰ আছিলে। হে ফ্ৰী ফায়াৰটো ফোনত কিন্তু মই ইমান। ভালকে মই ইমান প্ৰো নহয় মানে ইমান ভালকে খেলিব নাজানোঁ সেইকাৰণে ডিলিট কৰি দিলোঁ। আন ইনষ্টল কৰি দিলোঁ মই এ তোমাৰ ফ্ৰী ফায়াৰত
আহ
বিজি এমে কি?
বি জি এমাইৰ মানে একাউন্ট আছে মোৰো মইও আগতে খেলিছিলোঁ কিন্তু তেনেক ইমান ভাল নহয় খেলা তাতে ত মই সেইকাৰণে ফ্ৰী ফায়াৰ টোতে মানে বেছি খেলিব পা পাৰোঁ কাৰনে এইটোৱে খেলোঁ আৰু এনে একাউণ্ট থাক কা ভিতৰত মানে বিজি এম আই টো আছে মোৰ খেলিলে মানে মই সেইটোতো খেলিব পাৰোঁ আৰু। ডাউনলোড দি কেনে
অ অ ভালেই মই তোমাৰ এই ফ্ৰী ফায়াৰ খেলোনতে অ তোমাৰ তোমাৰ হেৰি খেলিছিলো এইটো এটা ট্ৰেইনিং মোড থাকে যে ট্ৰেইনিং নে কি বুলি কয়
পাৰা মানে।
হাঁ হাঁ সেই প্ৰেক্টিচটো খেলিছিলো সেইটোয়ে যি খেলিলো বাক কি একো এনেকে কিবা বেটেল গ্ৰাউণ্ড চেটেল গ্ৰাউণ্ড থাকে সেইবোৰ খেলি পোৱা নাই বাৰু।
আচ্ছা।
উম তোমাৰ ফ্ৰী ফায় আৰু এটা গেম আছে ৰ'বা জিত টি জি টি এ বুলি আছে নেকি
অঁ অঁ মই সেইটোৰ ওপৰত ৰীলছ পাইছিলো আৰু এনেকা ইউটিউব শ্বট শ্বটো পাইছিলো
অঁ সেইটো খেলি পাইছা
নাই দেই নাই খেলা নাই কিন্তু ভিডিঅ'ছবোৰ যিবোৰ পাইছো বহুত ইন্টাৰেষ্টিং কিন্তু
গেমটো ইন্টাৰেষ্টিং হয় ন আমি খেলিব পাৰোচোন। ফ্ৰী টকা মানে ফ্ৰী থাক টাইম কিনিব যেতিয়া ব'ৰ থাকো সেইটো অনলাইন গেম খেলিব পাৰো মানে অনলাইন গেম ঠোয়েদি দি তোমাৰ এতিয়া নিউ নিউ ফ্ৰেছো লগ পোৱা হয়
অঁ
তোমাৰ এনেকে ফ্ৰেণ্ডছ হৈছে নে অনলাইন গেম গেমছৰ ধৰেদি
উম মোৰ ৰিয়েল ফ্ৰেডটোতো ইয়াতে অলৰেডি আছে আৰু গেমৰ পৰাও মই বহুত ফ্ৰেডছ কালেক্ট কৰিছো
আচ্ছা ভালেই ভালেই মানে মই শুনিছো আৰু তেনেকে অনলাইন গেমছ খেলি অনলাইন ফ্ৰেমছো বনাই মানুহ বিলাকে
আহ তুমিও আহিবা খেলিবা তোমাৰো ফ্ৰেণ্ডছ বহুত হ'ব তাতে অনলাইন
উম হম মই তোমাক সুধিম মানে খেলাৰ আগত মই তোমাক কল কৰিম তেতিয়া তুমি মোক বুজাই দিব পাৰিবা আৰু কেনেকে কি খেলে
হা অকে অকে
আৰু তোমাৰ হেৰি কি কয় মই বাৰু এইো নৰ্মেল এইবোৰ খেলো যে সেইকাৰণে সেনেকে কোনো কোৱা নাই বাৰো, তোমাৰ এক্সচোয়েলি ফ্ৰী। ফেইৰত আহ বি জি এম আই জে টি এ পাবজি সেইবোৰ খেলিলেহে চাগে অনলাইন ফে পায় মানে তহতৰ লগ কথা পাতিব লাগে ন সেই তেতিয়াহে ফ্ৰ পোৱা যায় হয় নেকি
উম তুমি কথা নাপাতাকেও খেলিব পাৰা কথা পাতিও খেলিব পাৰা ত তোমাৰ ৰত ডিপেণ্ড কৰে আৰু মানে এইটোতো কোনো জৰুৰী নহয় যে তুমি মানে অঁ মাইক টো অন কৰি বা কাৰবাৰ লগত কথা পাতিহে খেলিব পাৰা তেনেকুৱা নহয় তাত অপচন আছে। আছে মাইক অন আৰু অফৰ
অঃ আচ্ছা আচ্ছা তোমাৰ মই শুনিছো হু ফ্ৰী ফাঁইৰত তোমাৰ ভইচ চেঞ্জ কৰিব পাৰে নেকি
অঁ পাৰি পাৰি তাতে তোমাৰ বহুতকেইটা ভইচ ইউজ কৰিব পাৰি তাতে
তুমি ফিমেল হৈ কিনে মেল ভইচ ইউজ কৰিব পাৰা ৰবৰ ভইচ ইউজ কৰিব পাৰা আৰু বেবি ভইচ ইজ কৰিব পাৰা বহুত কিবা কিবি আছে বু ইণ্টাৰেষ্টিং
অঁ মানে মোৰ ভাইটিয়ে খেলি থাকে ন ত মই শুনা পাই থাকো এ মানে লগৰ খিনত খেলি থাকে।
আহঁ
কিন্তু বেছিকে খেলি থাকিলেও বেয়া জানানে এডিকচন হৈ যাব আৰু উ
এইটো এটা লিমিতত খেলিব লাগে জোনটো টাইমত তুমি ফ্ৰী আছা বৰ হৈ আছা হেইটাইমটোত নিজৰ ফানৰ কাৰণে খেলি লব পাৰা আৰু এটা টাইমত
মানে টাইম পাছ কৰিব কাৰণে খেলিব পাৰি আৰু কিন্তু যদি মানে সেই সেইটোৱে সেইটোয়ে তোমাৰ কিছুমানে বাৰু সেই অনলাইন গেমছোৰ মানে সেই গেমছৰ থুয়েদি তোমাৰ হেৰিও কৰে কিবা ব্লগও দিয়ে নহয়
ব্লগ অ অ দিয়ে দিয়ে গেমিং ভিডিঅ' আপলোড কৰে ইনষ্টাগ্ৰামটো তোমাৰ হেই গেমিং ৰিলচ আপলোড কৰে, মোৰো এটা ৰীলচ ইনষ্টাগ্ৰাম একাউণ্ট আছিলে গেমৰ মই তাত তাতে ৰীলচ আপলোদ কৰোঁ চব গেমৰ মানে গেম প্লে দিও হওক কিবা কিবি গেমৰ ওপৰতে দিও আৰু ইউটিউবতো চেনেল আছিলে মোৰ
হয় নেকি?
অ' ইউটিউবতো মই চেনেল এটা ক্ৰিয়েট কৰিছিলো। অ' মই তাতে মোৰ কাৰণে ৰেকৰ্ডিং কৰা। নহয় ৰেকৰ্ডিং কৰা এটা ৰেকৰ্ডাৰ, এক্সটাকে এপ' থাকে। থাকে ন ত' সেইবিলাক স্কিন ৰেকডাৰো এপ থাকে। অকল মানে কি হয়, মোবাইলৰ স্কিন ৰেকৰ্ডিং টো অন কৰি যদি খেলো তেতিয়া মানে অলপ কোৱালিটিটো বেয়া আহে, ইমান ভাল নাহে ত' মানে এইবিলাক এপ থাকে ন'ৰেকৰ্ডিংৰো ত'সেইবিলাক এপ ইউজ কৰি কিনে তেনেকে মানে গেম প্লেৰ ভিডিঅ' এডিট কৰি কিনে ইউটিউব চেনেলত দিও বা ৰিলচত